অ কি কৰি আছে।
এ এনে কি কৰিম আউ শুই আছো মবাইল। পিটিকি পিতিকি।
হ।
কিনো কৰি থাকিম আউ এই ৰাতিখন টোপনিয়ে অহা নাই। গৰমতে সেইটো কাৰণে মোবাইল পিতিকি আছোঁ আউ।
মোৰ টোপনিয়ে অহা নাই মই। উম্ ডিউটিৰ পৰা আহি। ভাল লগা নাছিল গাটো শুই থাকিলো এঘন্টা শুলোঁ এতিয়াতো টোপনি গলগৈ। দে ৰাতি কি শুম ভাবি আছ। হু হু হু
এ টোপনি অহা নাই দিনত মানে অকমান টোপনি মাৰিলো।
সেইটোৱে প্ৰব্লেম দিনত। দিনত টোপনি মাৰি ৰাতি টোপনিয়ে নাহে
অ মওঁ দিনত মানে অকমান টোপনি মাৰি লও মোবাইল চাই আছিলো মানুহজনে ময়ে তেতিয়া আউ মোওঁ সেইটো। পিনে টোপনি আহি গ'ল গমে নাপাওঁ তাৰ পিছত মানুহজনে আকৌ কালে ফোন মাৰিলে জানো। একদম জাপ মাৰি আহিছোঁ ভয় খাই গ'লো। জাপ মাৰি উঠিছোঁ বোলো কি হ'ল হেনেকে টোপনিতে আশা মখাতে। অ এতিয়া খোৱা বোৱা কৰিলা।
এ ভাত খাই আছো।
অঁ।
উমহু।
এ মই দেৰিকেহে মই দেৰিকেহে খাম বুলি ভাবিছো বনাই। কৈ থৈ আহিছোঁ। তাৰপিছত একদম গৰম লাগি আছে কাৰেণ্টো গলেই তেতিয়া। আছে এতিয়া বৰ্তমান সেইটো কাৰণে উঠিব মন গলোৱে কাৰেণটো গলে এনেও উঠিব লাগিব বাহিৰত পেচাব চেচাব কৰি আহি একবাৰে খাই বৈ লৈ একেবাৰে শুম বুলি ভাবিছোঁ।
অ'।
এ মাছ বনালো আৰু পনিৰ বনালো।
অ', অ'।
আমাৰ আকৌ অ' ছোৱালীজনীৰ আকৌ দালি লাগে মানে। দালি নহ'লে নহয়। সেইটো কাৰণে। মই আকৌ দালি খাই মই দালি খাই বহুত বেয়া পাওঁ দিয়া। এ ভাজি-চাজি হ'লে, এতিয়া কণী বনাইছোঁ। পিয়াজ দি যেনকে ভাজিছোঁ। সেয়া অকণমান থাকিলে মই
উ
সিহঁতে আকৌ দালি লাগে যে, সেইটো কাৰণে।
দালি খাই ভাল পাওঁ। বহুত দিন দালি খোৱাই নাই।
কৰে। আকৌ বি- জলকীয়া আচাৰ বনাইছোঁ, এই আমাৰ গছত লাগিছে যে।
বিজলকীয়া আছাৰ বনাইছা কেনেকে বনাই অ?
বি জলকীয়া আচাৰ মানে, বহুতে গোটা-গোটাকে বনায়। মই গোটা-গোটাকে নবনাওঁ। গোটা বনালে কি লোকচান হয় মানে। সেইকাৰণে কি কওঁ অ'- গছৰ পৰা চিঙি আনি ভালকে ধুই পেলাই অকমান ৰ'দত দিওঁ। ৰ'দত দিলে তে অকমান বস্তুটো সতেজ হৈ থাকে নহয়। সেইটো যাতে অকমান লেলপা পৰি যায়।
উম।
লেৰেলি যায় যাতে, সেনেকে দিওঁ। তাৰপিছত আৰু কাটি লওঁ। এনেই হাতেদি কাটিব নোৱাৰা নহয়, ইমান জ্বলা। ধৰিব এ কিবা এখনত পাৰি লওঁ। পাৰি লৈ তাৰপিছত চুৰি দি পেলাই সৌ সৰুকে কাটি লওঁ। কাটি লবি‌ গে সও সও কে কাট দিলে মানে লোকচান নহয় যেতিয়া যিদিনাখনে খাব ওলাম এইটো লম আও। খাই দিম সেনেকে আৰু যদি গোটাই গোটাই দি যদি গোটাই গোটাই দিওঁ মানে কি লোকচান হয় এটা এট- তাৰ লম তেতিয়া অকলেতো সিমান জ্বালা বস্তু খাব নোৱাৰা হয়। তেতিয়া আকৌ থৈ দিব লাগিব আকৌ সেইটোতে যদি থৈ দিওঁ তেতিয়া আকৌ আচাৰ খিনি বেয়া হৈ যাব যে সেইটো কাৰণে মই মানে এইবাৰ কি কৰিছো যোৱা বছৰ বহুতখিনি লোকচান হল মানে।
অ।
মানে সৰু সৰুকে কাটিলো দি লৈ তেলখিনিক কেইটা গৰম দিওঁ, তেলখিনি গৰম দিলে মানে পাঁচফণ, জিৰা তাৰপিছত আক- গৰম বা নিমখ অকণ দিও মানে তেতিয়াহে ভাল লাগিব অক সোৱাদটো উঠিব। সেইটো কাৰণে, দি পেলাই বনাও এ গৰম কৰো, গৰম কৰি পেলাই তে হেৰি কৰোঁ
চ আপোনাৰ ঘৰত কি বিজলকীয়া গছ আছে নে
উম!
গছ আছে নেকি বি জলকীয়া
অ আছে গছ খেতি কৰিছো যে
অ
এই আমাৰ ফিচাৰী এটা আছে সেই ফিচাৰীতে মানে হেৰি এটা চাইডে ফিচাৰী আছে এটা চাইডে মানে খেতিও
হয় নি কোৱাই নাই আপুনি বি জলকীয়া খেতি কৰিছে মই বোলো বি জলকীয়া কেইটামান লাগে সেইবাৰ দি দিবচোন বি জলকীয়া কেইটামান
অ হ'ব বাৰু অ নাজানো নহয় বি জলকীয়া খোৱা যদি নাজানো নহয় দি যাম বাৰু কেতিয়াবা গ'লে কোনোবা যদি যায় তেতিয়া হলে কাৰোবাৰ হাতত দি পথাম দিয়া
বি জলকীয়া আচাৰ আছে তেল আছে কিন্তু বি জলকীয়া সত খটম হৈ গ'ল চব খাইয়ে দিলো
হয় নেকি অ তেলখিনি অ তেলখিনি খাব পাৰিবা নহয় আৰু নহলে এতিয়া মই অ নহলে এতিয়া হেৰি কৰিম মই পকা কেইটামান দি পঠাম ধুনীয়াকে ৰ'দত দি ধুনীয়াকে দি পঠাম কাটি দিম নিকি না গোটাই গোটাই
এ সেনেহে দিব খাম অ এনেকে দিব অ
তেতিয়া তোমালোকৰ লোকচান নহয় এতিয়া তোমালোকে আধা খাবা আধা পেলাবা কতনো সামৰি থৈ দিবা তাৰপিছত পইতা চোৰাই খাব থৈ দিলে তেতিয়া সেইটোত আৰু খাব নোৱাৰিবা এতিয়া পইতা চোৰাই খোৱা বস্তু খালে বহুত ডাঙৰ বেমাৰ হয় বোলে সেইটো কাৰণে খাব নালগে তোমালোকৰ তুমি এদিন কৈছিলা শুনিছিলো পইতা চোৰা বহুত আছে বোলে
অ মায়ীয়ে আছে লগৰ এজনীয়ে মায়ীয়ে থাকে ফেনাইল দিছে মৰি যায় কিন্তু চব নমৰে আকৌ হয়
অ পোৱালি থাকে চাগে সেইটো কাৰণে সেই পইতাচোৰাই খাব তেতিয়া আকৌ অ তেতিয়া আকৌ বেমাৰ হ'ব সেইটো কাৰণে সৰু সৰুকে কাটি দিলে
অ এদিনতো লগৰজনীয়ে তিয়হ এটা লাগিল, তিয়হ পায়ে ইয়াত সদায় খাওঁ
হয় নেকি? আকৌ পটলৰ খেতি কৰিছোঁ।
অ হয় নেকি? অ।
পটল দিম। এ গলেও আমি লোকেল বস্তু যে আমি গাঁৱৰ জেগাত কৰিছো। লোকেলটো খাই বহুত ভাল পাবা। এতিয়া তাত চব সাৰ দিয়া বস্তু। অহ, সাৰ দিয়া বস্তু মানে কি আনি থৈ দিলেতো বেয়াই হৈ যায় চাগে এদিনতে।
অ সেইটো হয়। কিন্তু ফ্লাইটত আকৌ ইমান কেজি আনিব নিদিয়ে নহয়।
অ, কিমান মান দিব তথাপিও?
পোন্ধৰ কেজি দিয়ে চাগে।
হয় নেকি? অ আমি এদিনো গৈ পোৱা নাই নহয়, নাজানো নহয়।
আহিব কেতিয়াবা।
অ যাম বাৰু কেতিয়া টকা পইচা অকমান অভাৱ হৈ আছে। এতিয়া এই খেতি খিনি হেৰি কৰি লওঁ, উঠাই লওঁ। বেচি লওঁ, তাৰ পিছত যাম। কোমোৰা খেতি কৰিছো, কোমোৰা খেতি বহুত লাগিছে মানে। পকা কৰি-কৰি থৈ দিছো, বুঢ়া কৰি-কৰি থৈ দিছো। যিকেইটা কুম সেইকেইটা মানে বেচিছো। মানুহে মানে কুমলীয়া কেইটা এতিয়া বেছি নিয়ে। বৰা বনাই খাব কাৰণে, ভাজি বনাই খাব কাৰণে তাৰপিছত যেতিয়া এই এইবিলাক কোমোৰা খেতিতো উঠি যাব তাৰ পিছতহে ডাঙৰকেইটা বিচাৰিব ডাঙৰকেইটা এতিয়া মানে একেবাৰতে পাম। ষাঠি টকা, সত্তৰ টকা এনেকে পাম। এতিয়া মানে পই পঞ্চাছ টকা, চল্লিছ টকা, ত্ৰিশ টকা যাক যেনেকে পাও আৰু ইমান ধৰি নাথাকো আৰু। ওচৰৰ মানুহ আকৌ গাঁৱৰে মানুহ যেতিয়া চবেই আহ ইয়াৰ পৰা আমাৰ ঘৰ পৰাই লৈ যাইহি যেতিয়া সেইকাৰণে দামটো ধৰি নাথাকোঁ।
এতিয়া গৰম দিন নহয়। কি-কি পাচলি হয় মানে?
গৰম দিনতে অ আমাৰ ইয়াত আকৌ ভোল, জিকা তাৰপিছত আকৌ সেইয়া কোমোৰা ৰঙালাও, আকৌ এতিয়া পটল আকৌ লেচাৰী যে দীঘল-দীঘল লেচাৰী মাহ সেইটো হয়। তাৰ পিছত ভাত কেৰেলা হয়। গোটেইখিনিয়ে আমি লগাইছো বাও। কম বেছি চবৰে চব লাগিছে। ঠাণ্ডা দিনত মানে তেতিয়া মানে কি হয়, অ পানীতো নহ নাহ নহয় যে সেইটো কাৰণে একো খেতি কৰিব নোৱাৰে। এতিয়া বাৰিষা দিনৰ কাৰণে এইখিনি খেতি গোটেই খিনি কৰিব পাৰিছো। এইবাৰ মানে কি জানা, মেচিন এটা আনিছো এইবাৰ মেচিন এটা আনি এইবাৰ ঠাণ্ডা দিনত খেতি কৰিম বুলি ভাবিছো। মূলা, কবি পাতকবি, ফুলকবি, ওলকবি এইবাৰ গোটেইখিনি খেতি কৰিম আও।
ঠাণ্ডা দিনত উৰহি হয় ন?
অ ঠাণ্ডা দিনৰ মানে কাতি মাহত লাগে। কাতি মাহৰ পৰা উৰহী লাগে। ক হেৰি কাতিমহিয়া উৰহি বুলিওঁ কয়। ছটা ছটা যে ডাঙৰ খ বুজি
মই আকৌ এই বগা কালাৰ উৰহিটো বহুত দিন খোৱাই নাই।
অ মটৰ নিচিনা যে
আহ আহ
অ, সেইটো ভাজি খাই বহুত ভাল লাগে। এ আলু, আলু কেইটামান দিব দুটামান কাটি দিব লাগে, বহুত ভাল লাগে খাই সেইকেইটা। চবে ভাল পায় সেইকেইটা।
বহুত দিন হল পোৱাই নাই।
আৰু উৰহী, হয় দেখিছা যদি সো কেইটামান আনি খাবা।
মানে ৰ'দত বেছি হৈছে ন শুকাই গ'ল লৈ এইবিলাক কি
অ হয় নেকি? যে আমাৰ ইয়াতো এইকেইদিন তামাম ৰদ দিছে আবেলি সময়ত অকমান বতাহ দিছে
আহ
আকৌ বৰষুণহে দিয়া নাই কিন্তু ব বতাহ বতাহ দিছে আৰু
গৰম লাগে বহুত কোম্পানীতো ইমান গৰম লাগে এ চি থাকে তথাপিতো গৰম লাগে
হয় নেকি আৰু তোমাৰ সেই হাড়ি ডালতে
উম আজি লগৰ এজনে কৰিছে মই এ চি অন কৰিব দিছোঁ ওপৰত ন লৰা মানুহে উঠিব পায়। ‌কি কৈছে এই সেইটো বডিতেটো ইমান গৰম না কোনেও এ ছি নলয় মইহে এ চি লও
অ আমি ভাবো কি শকত মানুহে গৰম লাগে নেকি? খিন মানুহো গৰম লাগে
মৰ্ণিং চিফ্টত ইমান ঠাণ্ডা লাগে সবৰে ঠাণ্ডা লাগে কিন্তু মোৰ গৰম লাগে একদম কেব চেপ খুলি পেলাক কাম কৰো
চব ওলটা মানে তোমাৰ
অ বেয়া গৰম লাগে একদম ইমান মানুহ থাকে ন একদম অশান্তি লাগে তাতে এ চিও নচলায়
মানুহৰ গৰমটো বহুত গৰম
সেয়াই
মানুহৰ গা গৰমতটো বহুত গৰম লাগে। উ আমি থাকিব পাৰিম আমাৰ আমাৰ ঠাণ্ডাই লাগিব আমাৰ গৰম নালাগে।
অ হ'ব দিয়ক নহ'লে
অ হ'ব দিয়া এতিয়া শুই থাকো। উঠি পেলাই ভাতকেইটা খাই লওঁ।